হেল্ল'। হেল্ল'।
অহ হয়।
উমহ, কি কৰি আছে?
মই আপোনাৰ এনেই কিবা কথা এটা ভাবি আছিলোঁ।
হয় হয় ভাত পানী খোৱা হ'ল?
অ খালো, ভাত পানী খালো, আপুনি খালে
মই এই বৰ্তমান জাষ্ট খাই আহিছোঁ।
আচ্ছা আচ্ছা।
বাকী মই আজি মাংস আছিলে।
আচ্ছা। মও মাংসৰে খালোঁ আজি।
তাপা ক'বাত আহ যোৱা মেলা হৈছিলে।
কলৈ।
মানে ওলাই মেলি যোৱামে
অ হৈছিলে হৈছে। চিলে ওলাই গৈছিলোঁ আপোনাৰ আজি অকমান আগত।
উম। উম- উম
এই বহুত গৰম।
আজিকালি এ তাত পৰিৱেশটো কেনেকুৱা হৈ আছে?
অ ইয়াতে পৰিৱেশটো মানে ক'ব গ'লে মই এতিয়া বৰ্তমান গুৱাহাটীত থাকো।
হয়।
আপোনাৰ এতিয়া ইয়াত পৰিৱেশটো কেনেকুৱা বুলি কওঁ এতিয়া আপোনাৰ বহুত। গৰম ইয়াত মানে ইয়াত আমাৰ। যিটো গৰমৰ মাত্ৰাতো বহুত বেছি বাঢ়ি গৈছে। এতিয়া।
হয়- হয়।
আপোনালোকৰ? তাতে এই কেনেকুৱা গৰম- গৰম কেনেকুৱা।
ইয়াত আজি বতৰ বাৰু ঠাণ্ডা হয়। কিন্তু তথাপিও মানে। আজিকালিৰ দিনত মানে বহুত এই এটা বহুত সমস্যা এটা হৈছে এইটো আপোনাৰ পৰিৱেশৰ যোনটো।
হম।
মানে প্ৰদূৰণ বুলি ক'ব লাগিব। প্ৰদূষন বহুত প্ৰদূৰষন আছে আজিকালি তাকে এ মানে তোমাৰ মেইনলি অপেনলি। জদি ৰাস তাত যাওঁ ইমান ধূলি বালি মানে উশাহ লবলে প্ৰব্লেম হৈ গৈ যায়।
উশাহ লগোৱা প্ৰব্লেম অসুবিধা হৈছে ন, হয় দেই। কিন্তু আপুনি যিটো জাগাত আছে তাত- তাত চাগ তু আপ। আপুনি যিটো ঠাইত আছে বৰ্তমান সেই ঠাইটোত। চাগে ইমান প্ৰদূষণৰ মাত্ৰাটো চাগেতো কম যেনে লাগিছে কাৰণ আপুনি। আহ উজনিৰ। ফালে হয় চাগে ন?
হয়, হয়।
হয়, হয়। অঁ, মই আপোনাৰ কথাখিনিৰ পৰা মন কৰিছোঁ মানে, কথাটো কিন্তু আহ, এই ইয়াৰ এইফালেও আপোনাৰ অহ গৰমৰ মাত্ৰাটো বা প্ৰদূষণটো বহুত বেছি পাই গৈছে দেই। বহুত মানে আপোনাৰ ধূলি বাৰু ইপিন মানে, চাৰিওফালৰ পৰা পৰা মানে ক'ব গ'লে বহুত প্ৰব্লেম মানে। মাস্ক পৰিধান নকৰাকে আপুনি মানে বাহিৰত ওলাবই নোৱাৰে মানে।
সেইটোতো কবই লাগিব। উম, আমাৰ মাস্কখনে বহুত ক্ষেত্ৰত হেল্প কৰে, মেইনলি, আহ, কি কয়?
হয়-হয় আপ ছো বাৰু দেই আমাৰ মাক মাস্কখনে হেল্প কৰে আপোনাৰ হুম-হুম।
তাকে, এইটো হয়-হয় কওক?
অহ, মানে যিটো হাৰত আপোনাৰ প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে, আপোনাৰ মাস্ক, মাস্ক পৰিধান নকৰাকে আপুনি বাহিৰত যোৱাটো মানে, একদম মানে, প্ৰ বহুত সমস্যা। মানে, একদম কব গ'লে আপুনি মানে ইয়াৰ ক্ষেত্ৰত বহুত যন্ত্ৰণা ভুগিব লগা হয় মানে।
হয়-হয়, উম। বাকী বায়ু প্ৰদূৰ্ষণ হয়, কওক?
হয়, মানে বাৰ মাহ বাৰ মাহত আপোনাৰ তেৰটা বেমাৰ বুলি যে, কয় আমাৰ। সেনেকুৱা হয় ন, সেনেকুৱা হেনে হৈছে মানে এতিয়া।
বায়ু প্ৰদূষণতটো ঠিকে আছে, বাকী পানী ক্ষেত্ৰত কি হ'ব, জলপ্ৰদূষণত আপোনাৰ? কি ভাবে এইটোৰ ওপৰত?
আপোনাৰ জলপ্ৰদূষণ মানে, প্ৰদূষণ বুলি নকওঁ, কাৰণ, জলপ্ৰদূষণটো অলপ বেছি হে হৈ যাব। কিন্তু, মানে পানী তো আমাৰ ক্ৰাইচিছ হৈছে মানে। পানীৰ যিটো আমাৰ মানে কমি গৈ যাব ধৰিছে মানে স্তৰ পৰা পৃথিৱীৰ ভূ-গৰ্ভ ৰ পৰা। অহ, এইটো মানে অলপ বেছি অসুবিধা হ'ব যেন লাগিছে। আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো।
হয়-হয়, উম। অহ জলপ্ৰদূৰষণটো ক'ব লাগিব, কাৰণ আজিকালি কি হৈছে মেইনলি যিবিলাক কল কাৰখানাাসকল ফে ক্টৰী হৈ গল। কি কৰে তাৰ যিখিনি পানী হৈ গল বা যো খিনিত অলাগতিয়াল বস্তুখিনি মেলি নদীত পেলাই দিয়া যায়। তাৰ ক্ষেত্ৰতো টোটেলি নদীবোৰ প্ৰায়বিলাক আজিকালি আহ বহুত নষ্ট হৈ গৈছে। উম আৰু মেইনলি এইটো কামত ইফেক্ট কৰে প্লাষ্টিকে। আৰু আজিকালি খোৱা, খোৱা পানী অ মানে খাবলৈও আজিকালি পানীৰ পৰিমাণ বহুত কম হৈ যাব লৈছে। মানে যদি এশ পাৰ্চেন্তৰ ভিতৰত অনলি টেন পাৰ্চেন্ট মানে চাগে আমি খাব পাৰো চাগে শুদ্ধ পানী যদি কয় তাৰতো আধা আধি টোতেলি যদিও বাকীখিনোটো চব বেয়া পানীয়ে আৰু এইটো ক্ষেত্ৰত আৰু চাব যদি যায় জলপ্ৰদূষণতো আমি বাৰু স্থলতে থাকোঁ, কিন্তু যোনখিনি হৈ গ'ল মাছ হৈ গ'ল, কাছ হৈ গ'ল যোনখিনি পানীত থকা জীৱ সিহঁতৰ কাৰণেতো আৰু সমস্যাটো সন্মুখীন হৈ আছে জলপ্ৰদূষণত। উম। আৰু আপোনালোকৰ তাত অ এইটো ক্ষেত্ৰত চাগে টেন উষ্ণতাও বাঢ়ি
বাঢ়িছে চাগে। বাঢ়িছে বাঢ়িছে আপোনাৰ গোলকীয়া উষ্ণতা বহুত বেছি‌ বাঢ়ি বাঢ়ি
উম আৰু ইয়াৰ পৰা কিছুমান আইডিয়া বা সম্ভাৱনা আছে নিজে কি এইকেইটা অলপ কম কৰিব পৰা। আপুনি কি ভাবে এইটোৰ ওপৰত?
কম কৰিব পাৰা মানে আপোনাৰ হয় আ কম কৰিব পৰা মানে আপোনাৰ হয় প্ৰদূষণৰ মাত্ৰা যিহেতু বাঢ়িছে আমাৰ সকলো ক্ষেত্ৰতে বায়ুৰ ক্ষেত্ৰত ক্ষেত্ৰতে হওঁক বা পানীৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি মানুহখিনি প্ৰথম কথা আমি মানুহখিনি সজাগ হ'ব লাগিব। আনক আনক মানে আমি কাৰণ বস্তু এইখিনি আমি নিজৰ আমি আমি সৃষ্টি কৰিছোঁ আমিয়ে মানে সৃষ্টি যিহেতু আমি প্ৰকৃতিৰ সৃষ্ট হয় এইখিনি। গতিকে সেই সৃষ্টিৰাজি সৃষ্টি অঁ, সৃষ্টিৰাজিখিনিক আমি নিজে বচাই থাকিব লাগিব আমি-আমি কিছুমান যি আমাৰ মানুহৰ কিছুমান কু কৰ্মৰ যাৰা এইবোৰ মানে ক্ষতি হৈছে। মানে বৰ্তমান আমি নৱমান ইচ চিন্তা কৰি আমি নলা নৰ্মদাত আমি প্লাষ্টিকৰ পেকেটবোৰ দলিয়া-দলি মাৰি দিওঁ। উম, হয় যাৰ ফলত আমি সেই নলা-নৰ্মদাৰে যিখি খিনি-পানীখিনি যে সিন সেইবোৰ পানী গৈ কিনে আমাৰ নদীবিলাকত পৰে। আৰু নদীবিলাকত যেতিয়া পৰে বা বিলবিলাকত যেতিয়া পৰে, সেই পানীবোৰ তেতিয়া সেইবোৰ মাছ-মাছ। মা-জলত পানীত থকা যিবোৰ জীৱ-জন্তু, মানে মানে। আ, জীপ। সেই জীৱখিনিৰ কাৰণে যথেষ্ট কি হয় মানে! কাৰণ তেওঁলোকে সেইবোৰ। বহুক্ষেত্ৰত। ঠাই দিয়াও পৰিলক্ষিত হয় মানে, গতিকে সেইবিলাকে। বহুতক্ষেত্ৰত মানে প্ৰব্লেম কৰে, আপোনাৰ
হয় হয়।
কে আৰু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত প্ৰথম কথা হৈছে। আমাৰ গছ-গছনি।
উম নিশ্চয়। গছ-গছনি ক'ব লাগিব হয়।
বৰ্তমান আপোনাৰ যিটো হাৰত আমি গছ-গছনিৰ, মানে কাটি বা জন্তু। ঘল কাটাৰ টো। যিটো পৰিমাণ বাঢ়ি গৈছে যিটো মানে।
হয়।
ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা হওক বা বৰ্তমান। ততে মানে ভয়ানক পৰিস্থিতি সৃষ্টি কৰিছে। আপুনি। অ' দেখি। ছে চাগে সেইটো ওপৰত। কাৰণ মানুহবিলাকে যিটো হাৰত গছ - গছনি কাটিবলৈ লৈছে এ মানে এতিয়া উন্নয়নৰ নামত। ত এইটো পিছলৈ চাগে প্রবলেম হব, আপুনি কি হয় কবচোন?
হয়, অ এইটো এইটোতো মানৱ জীৱনততো এই প্ৰদূৰষটোতো বহুত এটা ডাঙৰ সমস্যা হৈ গৈছে। কাৰণ এইটো কাৰণেটো এটা যিটো আগতে যোনটো আমাৰ পৰিৱেশ আছিলে ন যেনে এ হৈ গ'ল পুৰণা যোন বিলাক কথা কৈছো। একদম, আঁ আগৰ জামানা। বুলি ক'ব লাগিব সেইটো ক্ষেত্ৰত আজিকালি যদি কম্পেয়াৰ কৰে বা তুলনা কৰে ন সেই আগৰ যোনটো পৰিৱেশ বা এতিয়াৰ লগত তু টুটিয়েলি নিমিলে।
নিমিলে নিমিলে।
বদলি গৈছে। এইটো ক্ষেত্ৰত মানুহৰ কিছন মেইনলি বেমাৰৰ কাৰণ বুলি ক'ব লাগিব। কাৰণ যিহেতু যেনেকে চেঞ্জ হৈছে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰো সৃষ্টি হৈ গৈছে। এ মেইনলি য যদি ক'ব যে আপোনাৰ ছালৰ বেমাৰ হৈ গ'ল।
উম।
ক'ব লাগিব। কাৰণ আৰু হ'ব লাভ আপোনাৰ যেনেকে কিছুমান নতুন নতুন ভাইৰাছো সৃষ্টি হৈ গৈছে।
একদম।
ওপৰতে, মেইনলি বায়ু প্ৰদূষণ আৰু জলপ্ৰদূষণ। আৰু আপোনাৰ আৰু ইয়াৰ ওপৰত কিছুমান জানে নেকি, যেনেকে জানিব পাৰিম নেকি আপোনাৰ পৰা যে, কি কেনেকে প্ৰতিৰোধ কৰিব পাৰোঁ বা কেনেকে মানে প্ৰতিৰোধ কৰিব পাৰোঁ আমি
হয় হয় হয়।
কিছুমান আহ কব নেকি নিয়ম কিছুমান জানে নেকি যদি জানিব পাৰে
হয়, হয়। আপুনি আ এইক্ষেত্ৰত ক'ব গ'লে প্ৰথম কাম কৰিবলগীয়া আমি বায়ু-প্ৰদূষণৰ ক্ষেত্ৰত হওঁক বা পানীৰ ক্ষেত্ৰতে হওঁক, যদি আমি পানী বচাব লাগে, প্ৰথম কথা আমি পানী আমি যিখিনি আমাৰ প্ৰয়োজন সেইখিন আমি ব্যৱহাৰ কৰিব লাগিব অভাৱত আমি পানী নষ্ট কৰি লাভ নাই। আমি হাত মুখ ধুওঁতে আমি যিমান খিনি যিখিনি প্ৰয়োজন আমি সিমানখিনি পানীয়ে ব্যৱহাৰ কৰা উচিত আৰু পৰাপক্ষত পৰাপক্ষত আমি আ আ পুখুৰীৰ পানী হওক বা এইবোৰ পানী আমি আ কাপোৰ কানি ধোৱাতকৈ আমি নিজৰ ঘৰতে আমি দমকল হওক বা সেইবোৰৰ যদি আমি যোগেদি আমি কাপোৰ চাপোৰ কানি ধোঁৱা কৰিব লাগে আৰু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত মূল কথাটো হৈছে যে আমি, গছ গছনি কৰিব লাগিব কাৰণ প্ৰথম কথা যদি গছ থাকিলেহে মানুহ থাকিব যদি গছ নাথাকে আমি আমি প্ৰাণী জগত থকাটো সম্ভৱেই নহয় প্ৰাণী বুলি নহয় মানুহ থাকি কাৰণ গছৰ পৰা আমি অক্সিজেন পাওঁ, আৰু সেই অক্সিজেন আমি মানুহে লওঁ, আৰু মান আমাৰ পৰা যিখিনি কাৰ্বন ডাই অক্সাইড ওলাইছে সেইখিন সেইখিনি গছে শোষণ কৰি লয়, গতিকে প্ৰক্ৰিয়াটো যদি চলি নাথাকে গছৰ পৰিমাণ যদিও কমি যায় মানুহ পৰিমাণ যদি যদি বাঢ়ি যায় ত টো আমাৰ বায়ু মানে পৰিৱেশত মানে এক এক বিপদ প্ৰভাৱ পৰিব মানে এইটো ক্ষেত্ৰত আপুনি গতিকে সেইখিনি বস্তু আমি পৰি ধ্যেন কৰিব লাগিব মানে।
হয় হয় উম অ যদি ক আপোনাৰ মতে বুজি পালো মানে আচলতে আমি গছ ৰোপন বৃক্ষ ৰোপন আৰু প্লাষ্টিক ব্যৱহাৰটো কম কৰিব বা' এইটো ক্ষেত্ৰত- যিমান খিনি বাৰু নেচাৰেলৰ- দুইখিনি- যেনেকে আঁহ যেনেকে প্লাষ্টিক বেগৰ সলনি যদি কাগজৰ বেগ ইউজ কৰোঁ, বা এনেকুৱা আৰু। কিছুমান যদি ইউজ কৰিও, আমি অলপ সমস্যা সমাধান কৰিব পাৰি আৰু। উম যিমান পাৰি। হয়, আপোনাক- কথাবোৰ জানি ভাল লাগিল বাৰু। আগলৈ এনেকুৱা টপিকৰ ওপৰত ডিছকাছ কৰিব পাৰো। হয়-হয় ঠিক আছে দিয়ক। অষ্ট্ৰেলিয়া।
ঠিক আছে দিয়ক। ভাল লাগিল। শুভ ৰাত্ৰি।